হেল্ল'
অ শুনিছানে, বোলোঁ।
কি
হেল্ল' হেল্ল'
হেল্ল' হেল্ল' হেল্ল' শুনিছা নে বোলোঁ?
যাহ
হেল্ল'
হেল্ল' অ শুনিছা?
মই শুনি আছোঁ।
অ, মই এতিয়াহে শুনিছোঁ। কিয়, কিবা চেৰচেৰাই থাকে। কিবা নিচিনা লাগিছে আকৌ। কিবা চেৰচেৰাই থাকা নচিনা লাগিছিল প্ৰথম। কি কৰিছা?
মই। শুনিছা নাই।
অ এতিয়া শুনিছো, তেনেকে কলে শুনা পাওঁ।
কি কৰিম এতিয়া মই কেনেকে চাম বুজি পোৱা নাই।
এনেই টো অক বৰ প্ৰব প্ৰবলেম হৈ আছে অ এই মাজতে বৰষুণ পৰি গৈছিল যে বৰষুণ পৰি যোৱাৰ পাছত হয় নেকি এনেকুৱা ইমান ডিষ্টাৰ্ব দি আছে নহয় সঁচাকে কৈছো সঁচা।
অ টিউচন গৈছে। ছিলা। অ,,,,, আঁ অ,,, কি কৈছা তুমি। হেল্লৌ
খোৱা বোৱা কৰিলা খোৱা বোৱা।
এহ কৰিলোঁ কৰিলোঁ, কৰিলোঁ কেত। কেবাৰ কৰিলোঁ।
য় য়োহো য়োহ।
গৰমত থাকিব পৰা নাই এতিয়া মই অকমাণ কাঢ়ি আছো খোজ চোতালতে।
খোজ কাঢ়িম গে এতিয়া অকমাণ।
এতিয়া আকৌ খোজ কাঢ়িবা।
অঁ।
অহ,,,,। তামাম গৰম, অকন বতাহো নাই আনকি আমাৰ ইয়াত।
এইপিনে অলপো বতাহ দিয়া নাই, নাই দিয়া, নাই দিয়া নাজানো দেহ কালি। কৈ আছিলো আমাৰ পিনে বোলো বতৰ বোৰ। ভাল অসমত আজি একদম দেখাই দিলে।
অকনমান ঠান্দা ভাবোঁ আছিলে। আজি যে চেচে আও কি কিবা। কিবি লাগিছে দেহাবোৰ একো মই ইমান ঘামো যে মোৰ দেহাটো একো নাই কিয়া হৈ গৈছে গৈ।
সেটোৱে।
বহুত অশান্তি লাগে।
দুপৰীয়া ভাত কি দি খালা,?
এ এ আজি মাছ আছিলে।
অ'কে।
মাছ টো খা বনালো তাৰ পিছত আৰু কি বনালো পাহৰিলো নহয়। অ' কিবা চালাদো আছে। ছিলে তাৰ চত যে কিবা এটা ভাজিছিলো ভেন্দি হবলা পাহৰি থাকিলো অ।
ঠিকে ঠিকে।
গৰমত ভাত চাতো খাব মন নাযায়। মই অকণমানহে খাইছো আজি তেনেই, মন যোৱা নাই এতিয়া ভুক লাগিছে মোৰ, ভাত খাব মন নগ'লে পাছত ভুক লাগে, নাজানো কি খাম ইমান গৰমত মই এতিয়া গেছ। চচ ওচলে যাবও মন যোৱা নাই নহয় আইয়ো এইডাল জীৱন।। যে কাহি আছো ইমান ভৰি কি কিটা, আঁঠু কেইটা বিষাইছে।
উম',। মোৰতো বিচ, মোৰ বিচাই ডাকিলে নেকি গোটেই গাটো খজুৱাইছে।
বিচাৰো একে বেয়া নকবা। আমাৰ ইয়াত আজি ঔষধ মাৰি দিছে বিছা। বিচাৰহকে আহি এয়া কি কয় স্প্ৰে এয়া। বৌয়ে হেৰি, মানুহ লগাই পেলাই।
ভাল কৰিছে।
তথাপিতো দেখিছোঁ মই। এটাহে মই এতিয়া খোজ কঢ়াৰ আগত বাৰাণ্ডাতে মোহাৰি থৈছো। ওলাই আছে ইমান দাকে। আৰু এনেই গৰমত দেহাবোৰ চিটচিটনি ধৰে আকৌ বিচা সোপা যেতিয়া ওলাব।
গাত নালাগিলেও গা খজুৱাই। হে
মোৰ কালি নে পৰহি চকু পি কটিত লাগি। ৰাতি। এতি মানে ট্ৰা মান বজাৰ নেকি?
অ',
একেবাৰে পিৰিকটি গোটেই ওপৰ পিৰিকটিটো যে চকু ফুলাই দিলে ঢাকি - ঢাকি। বাকুহি - বাকুহি একে তাৰ পিছত একে মস্ত এডাল হ'ল তাৰপা ভয়ও লাগিছে চেতিয়া চেনিটাইজাৰ ভিতৰ সোমাই যায় বুলি একে লাহে - লাহে উফ', হহ- হ- হে - হে - হে - হে সেইটো ইস্পিত থকা বস্তু নহয়। সোমাই গলে দিগদাৰ হ'ব যে। এ', তেনেকে দি তাৰপিছত যেনিবা অলপ পাছত যামইলে - যামইলে
তোলা এটুকা লগাই তাত চেনিটাইজাৰ লগাই - লগাই
অ', তুলী কোপাহত অ',। কপাহত দি পেলাই পায়হি তেনেকে না আঙুলিতে ললো লৈ পেলাই সেনেকে লগা এ বিৰাত অশান্তি এইকেইটা দিন তাৰপিছত এতিয়া টিউচনতে চাহ খালা
অ খালো লুচ শিছা খালো
উম গৰমত চাহ তাহো খাব মন নোযোৱা হৈ
নাযায় নাযায় এতিয়া তেওঁ দিয়ে তেনে
চৰ্বত খাব মন যায়। মই যে আকৌ চৰ্বত খাব নোৱাৰো মোৰ এচিডিটি হয়।
কি কোৱা! নেমু চৰ্বত খালেও হয়?
ই আই এনে খাব ন কি কথা আকৌ মানে মই অ আৰ এচ যে ইয়াৰ অৰেঞ্জৰ যিটো অ আৰ এচ এল যে সেইটোয়ে খাব নোৱাৰো আকৌ মই খালে পুলৰ অ আৰ এচ এল টো খাব লাগে যিটো লিকুইডটো যে যদি লিকুইডটো খাওঁ আৰু কেতিয়াবা, বহুত বেছ বেছি হৈ গৈছিল দেখোন মাজতে, গেছ এই মই মানে বিষৰ কাৰণে যে পেইন কিলাৰ সোপা ফুটিলে আ ইঞ্জেকচন পাহ আকৌ ঔষধ সেই সোপাৰ কাৰণে মানে মোৰ আচলতে হেৰি হ'ল এইটো কি কয় বহুত গেছ বাঢ়ি গ'ল
উম হব
নোৱাৰো এই মই ভাতৰ লগত নেমু খাব নোৱাৰো, মন যায় খাবলৈ কেতিয়াবা গৰম দিনত
ই ৰাম গৰমত যে নেমুটো নহ'লে ভাতকেইটাই পেটলৈ নাজ
অ আই তহঁতৰ নাযায় এতিয়া মোৰ উম
ক'ত আছা, ঘৰতে আছা নে?
ক'ত খোজকাঢ়ি আছ। বুলি কৈছো যে, খোজ কাঢ়ি আছো হয়। দেহাটো মানে একে যেনে তেনে লৈছো আও চোচৰাই-মোচৰাই, মানে খোজটো নেযায়েই। তথাপিতো উপায় নাই, অকমান কাঢ়িছো, ইমান গৰমত আৰু আজি যে দিনত কাৰেণ্টটো, আমাৰ ইয়াত। অ' গোসাই, কি যে ইচ্ মানে ডিষ্টাৰ্ব দি আছে বুলি ক'লো মই আৰু দেই।
উম।
পেণ্টটো ইমান বাৰ অহা-যোহা, অহা-যোহা কৰি আছোঁ।
কি ক'বা।
হয় আকৌ, এত টিউচন পৰা গৈ আছা নে, নে কি?
নাই নাই, টিউচন পঢ়ালো পাঁচ
অ' আহিলা-আহিলা অ'।
এতিয়া এবাৰ নাই নাই, এই ঘ ইউ, ইউ কিবাই কামুৰিলে। ঘৰৰ ৰাস্তাটোতেই খোজকাঢ়ি আছো, এই যে বজাৰলৈ যাব লাগিব স্ক স্কুটিখন লৈ, দেতাই বস্তু স্তু কেইটামান আনিব দিছে। তাকে বোলো কথা পাতি পেলাই যাওঁ।
অ'-অ' খোজ কাঢ়ি যাবা? নে স্কুটি লৈ? উম, কি বজাৰ আনি
অ' উম, এই দেউতা, আহ, হাগিজ এট এটা লাগে, সেয়া, আৰু দৈ আনিব ব দিছে।
অ', দৈ তোমালোকে ক'ৰ পৰা নিয়ানো এই ইয়া হেৰি?
পূৰৱী, ন অ' অ' পূৰৱী, দুৰ্গা, সেয়াই। বিশেষকে পূৰৱী পা লোৱা হয়। নহ'বা দেউতাই বজাৰ বাৰৰ দিনাখন, হেৰি লয়, উম', বজাৰ বাৰৰ পৰা চুঙা লয়।
এ এইবিলাক খাব নালাগে, চুঙা দৈ বজাৰৰ এইবিলাক, খাব নালাগে, সেইবিলাক মানে হাইজেনিক নহয় ন।
অ' বহুত আনহাইজেন, মই দেতাক কওঁ, আৰু কিবা সোৱাদো নাই।
আমোলৰ হওঁক বা এই মাদাৰ দেইৰি পূৰৱী এইবিলাকে অলপ হেৰি কৰি বনাই আৰু তন টন মে দি সেই যদি ভাবে, বেয়াও নহয়, ক্ষতি নকৰে।
পুৰ মইতো, মইতো কওঁ বেছ। পুৰৱী দৈখিনি। পূৰা ধুনীয়া। দৈ। কিন্তু সেই দেউতাই চুঙাটো খায়।
হাইজেনিক নহয় নহয়। এনেই বেমাৰ হৈ আছে।
উম সেইটোৱে।
পৰাপক্ষত ঘৰত বনাই। খোৱা দৈটোয়ে ভাল। কিন্তু এতিয়া ঘৰত ধৰা গাখীৰ। নাই যেতিয়া ন সেই পেকেটৰ আমুলৰে হওক। পূৰৱী হওক। তেনেকে খালে সন্ধিয়া লাগোঁ লাগোঁ হৈছে আৰু। আহ' উম'
চা কিদি খালা? মানে খালা নে?
নাই খোৱা নাই- খোৱা মই আজি কিয় নাজানো, এনেইতো খাওঁৱেই বাৰু চাৰিটামান বজাতে। চাৰে চাৰিটা মান ভিতৰতে একাপ। আকৌ সন্ধিয়া খাওঁ। আজি গৰমৰ তাতে চাহ খাব মন যোৱা নাই, আহি পেলাই খোজহে বাঢ়িছে। অকমান চোতালতে। কন্ধল চন্ধল বিষাই গৈছে গৈ মোৰ। উম
খুড়া, খুড়াই কি কৰিছে?
আহ'
খুড়ায়ে কি কৈছে?
নাই হেৰিত, এইটো কি কয় দোকানত।
দোকান আৰু?
দোকানত গ'ল এ সেই তেতিয়াই যে আকৌ ৰাতিহে সোমাই গা ভাল নাই কালি জ্বৰো উঠিছে কালি জ্বৰ উঠিছে ৰাতি
জ্বৰটো কিয় উঠিছে হঠাৎ
এণ্টিবায়টিক খাইছে কিবা খাইছে নাজানো কিয় হৈছে চৰ্দি লাগিছে পিছে
অহ আজিকালি জ্বৰটো হ'লে ভয় লাগে কিবা হঠাৎ কিবা ক্ষেত্ৰত জ্বৰে হয় প্ৰথমে দেখ
উম উ হঠাৎ মানে চৰ্দি চৰ্দি আছে যে এইটো ভাবিব লগা কথা নহয় চদি জ্বৰটো
এ কালি আহিছিলে দেউতাক খবৰ লবলৈ এয়া
কোন
মাহী আইতা লৰাটো আৰু
মাহী এটা মানে হেৰি
সে এ ন অ তেওঁ পিতেক আৰু নহয় নগাঁও পিতেক বোৱাৰীয়েক আহিছিলে মনো অ মুনুদা আৰু বৌ আহিছিলে সেই তেতিয়াও সেই সিঁহত তৰো মানে মহাকাক ভাইেক এজনৰ হৈ যে কলনী এই পাকস্থলীৰ ইয়াত হৈছে
অহ
তেওঁ বোলে সেয়া হঠাতে গাটো এদিন জ্বৰ উঠিলে সেই এইটো কি এণ্টিবায়টিক পেৰাচিটামল এই বোৰ খাই খাই থৈ দিয়ে সেইটো বোলে বহুত দিনৰ পৰা জ্বৰ উঠি থাকে জ্বৰ তাৰ পিছতহে গম পাও দে ফৰ্থ ষ্টেজ ওলাইছে
উ ম যা কিছুমান ইনফেকচনত হেৰি হয় উ এনেই বেমাৰৰ ইনফেকচন হলে জ্বৰ আহি যায় কিন্তু জৰটো থাকে নহ আকৌ হেৰি চ এইয়া চৰ্দি লাগিছে যে কাহ চদি
দিয়া হ'ব মই বজাৰলে যাওঁ
যোৱা যোৱা। ম বন্তি চন্তি লগাওঁ গে হা।